অ কি কৰি আছে।
এ এনেই আছো তুমি কি কৰি আছা।
মই অলপমান নৃত্য চাই আছিলো ৰবা।
কি?
নৃত্য চাই আছো নৃত্য
কি নৃত্য চাই আছা।
মই মানে তোমাৰ সত্ৰীয় নৃত্য চাই আছিলো।
অ সত্ৰিয়া নৃত্য।
অ স সত্ৰিয় অ সত্ৰিয় নৃত। নৃত্যটো তোমাৰ মানে অ কি কয়। প্ৰথমটোতো অ শংকৰদেৱে বস্তুটো দেখাই জনাইছিলে আৰু। তাৰপিছত এইটো মানে বেছিকে তোমাৰ। সত্ৰবোৰত আহ প্ৰসত সেই কৰে আৰু প্ৰস্তুতি কৰে। সত্ৰপুৰত আৰু মানে। এইটো মানে দুইহেজাৰ চনত আৰু দুইহেজাৰ চনত ক্লাছিকেল ডান্স ভাৰতৰ ভিতৰত। মানে এইটো অ কৰিছে আৰু দুই হেজাৰ চনত।
অ আচ্ছা হয় নেকি?
অ অ হয়তো তাৰপিছত। আৰু তোমাৰ সেইবোৰে আৰু চাই আছিলোঁ। তুমি কি কৰি আছিলা?
মই এনেই বহি আছিলোঁ। কিনো কৰিম, বাৰু।
কে আছে দিয়া। অ' ভাত পানী খালা?
তুমি, খালোঁ, খালোঁ। নাচিব চাচিব জানানে নাই তুমি? ভাত মই মাছ মাছ, মাংস, ডিম তাৰপিছ এ, নাচিব জানানে নাই তুমি?
বঢ়িয়া, বনাবলে জানা নে অকল খায়ে থাকা? তুমি বনাবলেও জানে নে খালি খাবলৈ জানা?
বনাবলৈ জানোতো অ'।
অ' আমাকো খোৱাবাচোন বনাই এদিন। নোখোৱায়েচোন। কি বনাবলৈ জানা তুমি চবতকৈ বেছিকে?
এই মই চব বনবো জানো, গাহৰি, গাহৰি বনাব জানো। গাহৰি, গাহৰি গাহৰি বনাব জানো, ব্ৰইলাৰ বনাব জানো মাছ বনাব জানো।
এই বঢ়িয়া।
এয়াই। তুমি যে হেৰি কৈ আছিলা যে, কি আছিলা তুমি যে কৈ আছিলা যে এ, নাচি আছোঁ বুলি
নাচি থাকা বুলি কোৱা নাই, স নাচি নাচ চাই আছিলোঁ সত ত্ৰীয় নাচ চাই আছ
অ' নাচা। তুমি পিছে নাচিব জানানে নাই?
ই মই নেজানো দিয়া ইমান। নাজানোৱে দিয়া। মই তোমাক কৈ আছিলো আৰু সত ত্ৰীয় নাচত মানে তোমাৰ সেই হয় বৰ বৰগীত হয় তাৰপিছত শল যে আছে শল আৰু তাল দি ব্যৱহাৰ কৰা হয়, তাল ব্যৱহাৰ কৰা হয়। তাৰপিছত তোমাৰ অ' তাৰপিছত তোমাৰ অ' যিটো সাজপাৰ পিন্ধে সেইটো মানে তোমাৰ অসমীয়া আ, মুগাৰ পাটৰ কাপোৰৰ পিন্ধে আৰু। আৰু তোমাৰ যিবোৰ মানে হাতৰ মুদ্ৰা সেইবোৰ মানে বিৰাট গুৰুত্ব পূৰ্ণ হয় আৰু সত্ৰীয়া নাচত।
আচ্ছা আচ্ছা, হয় নেকি?
তাৰপিছত অ' তাৰপিছত আ মানে দুইহেজাৰ চনত আৰু সংগীত নাটক একাডেমিও মানে কিবা ভাৰতৰ সত্ৰিয় নাচ হিচাপে আৰু কিবা এটা বটা পাইছিলে ধৰা।
আচ্ছা আচ্ছা আচ্ছা। তুমি পিছে হেৰি
খা জানা?
জানো মানে হেৰি জানো, ঝুমুৰ ঝুমুৰ বিষয়ে জানা নে নাই?
অ চুমুৰ চুমুৰ অলপ ইমান এটা নাজানো আলো কৈ দিয়াচোন।
এ ঝুমুৰ টোমূৰ তোমাৰ হেৰি আৰু এই। চাহ চাহ জনগোষ্ঠী বিলাকৰ তেওঁলোকৰ নৃত্য আৰু। তেওঁলোকে ঝুমুৰাৰ। নাঞ্চৰ ঝুমুৰ নাচে তেওঁলোকৰ সেইটো নাচ আৰু।
অ।
ঝুমুৰ তাৰপিছত আকৌ বাগুৰুম্বা বুলি এ। টা আছে বাগৰুম্বটো হ'ল বড়ো বিলাকৰ বড়ো মানুহ বিলাকৰ। সিয়তেটো এ। বহাগ বিহুৰ সময়ত মানে নাচে আৰু দে।
অঁ।
সিহঁতক উ বৈশাগু বুলি কয় সেইটো বহাগ। বিহু সময়ত তেওঁলোকে অ। অ গাঁৱৰ মানে ডেকা লৰা ছোৱালী বিলাকে চবে মিলি একেলগ হৈ। মানে নাচে আৰু এইটো। এটো নাই নাই মই ন নাচি পোৱা নাই। অ মানে কেনেকে নাচে গম পোৱা নাই বড়ো মাইকী অ বড়ো মহিলা বিলাকে। তোমাৰ দখনা পিন্ধে দখনা। অ ৰণাই তেওঁলোকে পিন্ধি। বাগোঁৰুম্বা নাচে আছে আৰু তাৰপিছত। অ আৰু তাত চেৰজা বুলি এটা বস বস্তু আছে সেইটো বজাই। চিফুং বজাই থাৰ্কা বজায় অ। কাপ মাদল বজাই সেইবোৰ বজাই বজাই নাচে আৰু। বড়ো বৰতচ সেইটো। সময় এতিয়া বি টি চি ফালে নাচে আৰু। মানে বড়োলেণ্ড যায়।
কলে ছো।
কিটো।
যে কি পোছাক পিন্ধে ইহঁতে।
হা।
কি পোচাক পিন্ধি নৃত্যটো প্ৰসদন হেৰি কৰে নাচটো কৰে।
হয়টো ক'লোয়ে দেখোন তেওঁলোকে দখনা আৰু আৰনাই পিন্ধি নাচে।
হয় নেকি দখনা কেনেকুৱা হয় ন।
এই দখনা তেওঁলোকৰ এইটোত এ কাপোৰ আৰু সেইটো। তাৰ বিষয়ে ভালকে নাজানো মই তাৰপিছত আৰু বৰতাল নৃত্যৰ বিষয়ে জা। না নাই বৰতাল নৃত্য।
নাজানো কোৱাচোন অলপ।
এ বৰতাল নৃত্যটো মানে। তোমাৰ এইটো মানে বনাইছিলে নৰসৰি ব বুঢ়া। ভকতে বনাইছিলে তেওঁ এ এজন স। তিয়া নৃত্যৰ হেৰি হয় মানুহ কৰা সএীয়া নৃত্যই কৰা মানুহ। হয় হয় মানে এইটো বৰ্তমান। সেইটো বৰপেটা ডিষ্ট্ৰিকত বনাইছিলে তেওঁ দে। সেইটো এতিয়া বহুত মানুহৰ মাজত। আহ সেইটো ভৰতাল নৃত্যত মানে তাত। তাত থিয় হৈ তেওঁলোকে মানে- এ ধুতি ধুতি চুৰিয়া পিন্ধি মানে- আৰু- তাল লৈ লৈ এ নাচি নাচি তাল বজাই বজাই- এ নৃত্য কৰে আৰু। এইটো ভৰতাল নৃত্য, এইটো ভৰতাল নৃত্য বুলি কয়। তাৰপিছত আৰু আছে ওজা পালি ওজা পালিও তোমাৰ সেইটো এটা তাত- চবেই মানে ওজা বুলি এজন লি এ তেওঁৰ এজন মানে- এ তেওঁ হেৰি থাকে তেওঁ ডাঙৰ আৰু। তেওঁলোকৰ বিষয়ে, অ। তেওঁ পালি পালিবোৰক তেওঁ কৈ তেওঁ পালিবোৰে নাচে আৰু সেইটো। ডাইনা পালি বুলি কয় তেওঁলোকক যি সকলে- তাৰ তেওঁৰ তলত নাচে, তেওঁলোকে নাচে আৰু। ওজা, ওজা মানে তিনি প্ৰকাৰ ওজা- ওজাপালি ডান্স মানে তিনি তিনি প্ৰকাৰৰ আছে এটা বিয়াত চৰগীত ওজা শুক্ৰ শুক্ৰা নয়ণী ওজা- ৰামায়ণী ওজা বুলি কয় আৰু। তাৰপিছত আৰু তোমাৰ গুমৰাগ ডান্সৰ বিষয়ে জানানে গুমৰাগ?
অ তুমি বাৰু ইমান কৈ আছা তুমি কিন্তু চবতকৈ গুৰুত্বপূৰ্ণ নাচৰ কথাই কোৱা নাই।
কি বিহু?
বিহু অ বিহুততো, কোৱাই নাই তুমি।
বিহুতো বিহুৰ বিষয়ে কোনে নাজানে বিহুৰ বিষয়ে চবে জানে।
কোৱাচোন? বিহু নাচতো মানে ধৰা সকলো মানে সকলো ধৰা- ল'ৰা মানুহক, মহিলা মানুহক একেলগে নাচে আৰু কিবা।
অ অ সেইটোতো হয় এই হুঁচৰি হুচৰি মাৰে। কিবা কৰে, পিছে তুমি হুঁচৰি মাৰি পাইছ নে নাই হুঁচৰি গাই?
নাই নাই আৰু তুমি মানে তোমাৰ অ- ছোৱালী মহিলা সকলে আৰু এই পোচাকযোৰ মানে মেখেলা চাদৰ হয়। আৰু সাধাৰণতে মুগা পাট বা এৰি ৰেচমৰ কাপোৰ পিন্ধে আৰু আৰু- পুৰুষসকলে মানে তোমাৰ ধুতি চুৰিয়া গামোচা আৰু পাগৰি পিন্ধে- তাৰ পিছত এইটো মানে বিহুতটো মানে অসমৰ জাতীয় পৰিচয় প্ৰতীক আৰু। মানে সামাজিক সম্পতি আৰু সাংস্কৃতিকৰ মানে বহুত বৃদ্ধি কৰে আৰু। জানানে?
আচ্ছা আচ্ছা হয় নেকি। অ, আৰু আৰু কোৱাচোন আৰু অলপ।
আৰু তোমাৰ পুৰুষ আৰু মহিলা একেলগে দলীয় ভাৱে এইটো নাচ প্ৰব পৰিবেশন কৰে আৰু তোমাৰ ধৰা সেনেকে আৰু।
আচ্ছা আচ্ছা।
সেইবোৰে আৰু মানে তোমাৰ এই না নাচটোত তোমাৰ ঢোল পেঁপা গগনা টকা তাল ফুল তুলি এইবোৰ- এইবোৰো ব্যৱহাৰ কৰে আৰু নাচটোত, আৰু তোমাৰ মানে এইটো এটা মানে- অ এক একগ্ৰতাৰ প্ৰতীক আৰু, ধৰা।
আচ্ছা আচ্ছা আচ্ছা হয় নেকি? ত-তুমি তুমি বাৰু হেৰি বিষয়ে জানে নাই গুমৰাগ
কি হয় গম অ' নাপাওঁ কোৱাচোন।
গুমৰাগ নৃত্যতো আমাৰ মিচিং সম্প্ৰদায়ৰ লোকে নাচে তেওঁলোকৰ সেইটো নৃত্য হয়। তেওঁলোকে সেইটো এই আলি আই লৃগাং যোনটো তেওঁলোকৰ উৎ
অ', অ', তেওঁলোকৰ উৎসৱ, এই কেইদিনমান আগতে হৈ গ'ল ন?
অ', অ', আলি অ' হয় আলি আই লিগাঙৰ সময়ত তেওঁলোকে তাত গাঁৱৰ ডেকা ছোৱালী চবে মিলি নাচে গুমৰাগ ডান্স। আৰু তোমাৰ সেয়াই তেনেকে চবে মিলি নাচে আৰু তাৰপিছত থিয় নামটো বিষয়ে জানানে নে নাই থিয় নাম?
থিয় নাম নাজানো উম!
এ থিয় নামটো তোমাৰ অ' শংকৰদেৱে উলিওৱা আৰু অ' থিয় হৈ হৈ নানাছে মানে থিয় হৈ হৈ নাম গাই তাল বজাই কম চে কম পঁচিশৰ পৰা ত্ৰিশজন মানুহে মিলি থিয় হৈ হৈ নাম গাই। শংকৰদেৱে বনোৱা আৰু বৰপেটা সত্ৰ ত অ' তেনেকে
তুমি অ' দেউধনী নাচ শুনিছানে নাই?
হা?
দেউধনী নাচ?
অ', দেউধনি নাচ শুনিছো বাৰু মই
অ', তুমি দেখা নাই ন মই দেখিছো, এইটো মানে তোমাৰ অ', মা মনসা ভগৱানক মানে
অ'।
এ পূজা কৰে আৰু পূজাৰ সময়ত নচা হয়। বিশেষকে এইটো কামৰূপত নচা হয়। তোমালোকৰ ফালে চাগে ইমান এটা নচা নহয় চাগে?
আচ্ছা আচ্ছা আচ্ছা অ' হয় হয়! অ', তাৰপিছত আমাৰ আমাৰ তোমাৰ চবতছে ভাল কি বিহুটো লাগে কোনটো বিহু মাঘ বিহু উম, লাগে নে কাতি বিহু ভাল লাগে নে বহাগ বিহুটো ভাল লাগে?
লাগে।
হা?
সকলো বিহুৱে ভাল লাগে বিশেষকৈ মাঘ বিহুতো ভাল লাগে আৰু। আৰু ৰঙালী বিহুও ভাল লাগে কঙালী বিহুও ভাল লাগে দিয়াচোন।
অ', হয় হয় মাঘ বিহুতোত মাঘ বিহুৱে ভাল লাগে বাৰু চব দেই। তাত তুমি এই মাঘ বিহুত অ' হয় বাৰু। মাঘ বিহুত এনেই তুমি চুৰ কৰি পাইছানে নাই মাঘ বিহুত?
নাই নাই নাই আমাৰ এইফালে নাই কিন্তু গাঁৱৰ দেখিটো আছে ন পৰম্পৰাটো।
অ', গাঁওৰ ফালে আছে বাৰু সেইটো পৰম্পৰাটো। অ', গাঁও ফালে আছে সেইটো আজিকালিও চুৰ কৰিবলৈ যায় মানুহে গাঁৱত আৰু হাঁহ কুকুৰা। আলু।
হয়, হয়।
ভালে লাগে ভালে লাগে আৰু তুমি পিছে হেৰি। হাঁহ, কুকুৰা তেনেকে চুৰ কৰি আনি উ খাইও ভাল লাগেচোন দিয়া।
হয় নেকি তুমি পইচা মানে এনেকুৱা।
মই পাইছো পাইছো চুখ। পাইছোঁ পাইছোঁ চুৰ কৰি পাইছোঁ।
তোমালোকৰ পৰম্পৰা আছে চাগে ন গাঁৱৰ ফালে এইটো আমাৰ ইয়াতে এইবোৰ। নাই আৰু।
গাওঁ ফালে আছে আছে অ এই এতিয়া বৰ্তমান এই আমাৰ।